হেল্ল', কি কৰি আছা?
বাহিৰতে।
অ, ভালেই নহয় খবৰ খাটি?
বঢ়িয়া, তোমাৰ কোৱা?
উম, মোৰ ভালেই বাৰু। উম, খালোঁ। তুমি খালা?
নাই খোৱা, খাবলৈ মন যোৱা নাই।
অহ।
মোৰ দেৰি হয় খোৱাটোত।
অ ', আচ্ছা। এনে পঢ়া শুনা কৰিলা?
পঢ়া-শুনা কৰিলো বাৰু। তোমাৰ, দুঘন্টামান। পঢ়িলো, তাৰপৰা পঢ়িবলৈও মন নোযোৱা হ'ল।
উম, এয়া তোমালোকৰ গৰম বন্ধ দিব নহয়? মই বাৰু পঢ়িলোঁ অলপ। গৰম বন্ধত উম', কিমান দিন বন্ধ দিছে?
আমাৰ একমাহ দিছে।
ফাইভ মাহ।
অ ', এক মাহ নে পঞ্চল্লিশ- দিন এনেকুৱাই দিছিলে হবলা পাহৰিলো মই।
অ', ফুৰিব যাব পাৰি তেতিয়াহলে?
তোমালোকৰ দিছে নাই?
আমাৰ দিছে, পোন্ধৰ-দিন দিছে মাত্ৰ।
ইমান কম দিন কিয়?
আমাৰ মোৰ টুৱেলভত যে,
পোন্ধৰ দিন এক্সটা হে দিলেচোন।
অ', তেতিয়াহলে সেই পোন্ধৰ দিনতে, ফুৰিব যাব পাৰি নেকি ন?
ওলাবা তুমি কবা মোক।
ক'ত যোৱা হয় কি কথা?
পাৰি মোৰ জুন জুলাই মাহতো একদম ফুৰিব যোৱা প্লেনে বনাই আছে বহুত ঘুৰিব যাম বহুত জেগা
উম এতিয়া এনেই কেনেকুৱা কেনেকুৱা জেগালে
কেনেকুৱা কেনেকুৱা মানে তোমাৰ এই কাইলৈ মই নগাঁও যাম
উম সেই ওচৰৰ কথা কোৱা নাই এনেই মানে অলপ দূৰত তোমাৰ এসপ্তাহ দুসপ্তাহ তাহৰ কাৰণে
পাপৰে ইমান দিনৰ কাৰণে যাবা
উম উম ফুৰিব যাব লাগে।
পাৰি তেন্তে
তেনেকে দূৰৰ জেগালে মানে
দূৰৰ জেগা যাবা ন চেলা চেলাপা চাইডে যাব পাৰি অৰুণাচল চেলা পাছ
উম উম বমটিলা হেফালে পাৰি বাৰু এতিয়া বাজেটৰ ওপৰতহে কথা
বাজেটতটো তুমি দুসপ্তাহৰ কাৰণে যাম কৈছা দুসপ্তাহ কাৰণে দহ হাজাৰৰ ওপৰ‌ যাব কাৰণ
অকল মানে নহয় শুনা হা অকল আমিয়ে নহয় এতিয়া তোমাৰ লগৰো গোটোৱা ময়ো মোৰ নিজৰ লগৰ হেৰি কৰো গেডাৰিং কৰো
পাৰি মোৰ লগৰটো তোমাৰ ঠেং দাঙিয়ে থাকে যাও বুলি ক'লে। তোমাৰ সিহঁতক খালি এবাৰ ক'লেই হ'ল যে যাওঁ বুলি সিহঁতে ওলাইয়ে যাব
অঁ সেইটোৱে তোমাৰ লগৰখিনি যোৱাটো বাইক
বাইকত যাবা
অ টাৱাঙৰ ফালে গ'লে ত বাইকে ভাল লাগে গৈ তুমি গাড়ীত গৈ একো এনজয়মেন্ট নোপোৱা
সেইটো হয় বাইকত যোৱাতটো বেছি ভাল লাগে কাৰণ যোৱাবাৰ যাওঁতেও আমি বাইকতে গৈছো
উম সেই বাইকত যোৱা এনজয়মেন্টটোৱে বেলেগ তাত
কিন্তু বাইকত যোৱা কিছুমান ডিচএডভানটেজ আছে যেনে তোমাৰ ধৰা অলপ ৰিস্ক
ৰিস্ক টো বাঢ়ে কিন্তু যোনবিলাক পাৰফেক্ট মানে ভালকে চলাব পাৰে সিহঁতৰ লগত যাব পাৰি
পাৰি আকৌ তোমাৰ সেইফালে মানে বৰষুণ দিয়ে
উম এই জুলাই মানত ইমান নিদিয়ে
নিদিয়ে বাৰু তেওঁ অ ইমানো নিদিয়ে কিন্তু ঘপকে বৰষুণটো দি দিয়ে তাতে তেতিয়া আৰু ভিজিব লগা হয় হেই কাৰণে তুমি ওৱান টাইম ৰেইনকোট লৈ লবা
উম
নল'লেও চলি যায় বাৰু ইমান
ভাল হে বৰষুণত তিতিব কোনো বেয়া পাৰ মইতো বহুত ভাল অ
তাতে যে কাপ তাতে যে কাপোৰ খিনি ভিজা ভিজি ঠাণ্ডা লাগিবহে ঠাণ্ডা জে কপি থাকিবা তুমি
এই কাপোৰ লৈ যাবা নহয় কি টেনচন
তোমাৰ দাঁতে দাঁতে লাগি একদম দাঁত কপি যাব ৰে
একো নাই গৈ পাইছো মজা লাগেগৈ
ভাল লাগে ন
উম মইতো ঘৰত তেতিয়াই থাকো বৰষুণত
ভাল লাগে বাৰু বৰষুণটো বেয়া নাপাওঁ মই বৰষুণটো ভাল লাগে
উম তেতিয়া হলে একো টেনচনে নাই দেখোন
বেছি পোৱালে যায় যিবিদ ধৰা এতিয়া গাড়ী এখন লৈ লব পাৰি কাৰোবাৰ
পাৰি কিন্তু বাইকত যোৱা এনজয়মেণ্টটো বেছিয়ে আৰু
সেইটো হয় বাৰু
এতা তোমাৰ ক তোমাৰ কথা আমি এতিয়া আমি দুটা পাতিলে নহব এতিয়া বাকী খিনিও বা কি কয়
এই বাকীখিনি মোৰ লগৰখিনি চিন্তা নাই মোৰ লগৰখিনি যতেই যাওঁ বুলি কয় ত'তেই যাব। সিহঁত বাইক হওক গাড়ী হওক চলিল হ'ল। সিহঁতক যদি কয় চাইকেল লৈ যাম চাইকেল লৈ দছ দিন লাগিলেও গোচি যাব।
তেতিয়াাহলেতো বাইকে ঠিক কৰা নেকি মানে তাতগৈ বেছি ভাল লাগে গাড়ীখনত কলে যে কিবা একো মানে ভাল নালাগে
অ অ তোমাক কি গাড়ী মিলাই দিব লাগিব বাইক মিলাই দিব লাগিব নে নে তুমি ফ্ৰেণ্ডৰ লগত যাবা তোমাৰ
এইটো এতিয়া গোটেইখিনি মিত ওলালে হ'ল কিহত যোৱা
আমিতো বাইকতে যাম গ'লো এতিয়া তুমি মিলালে হ'ল
এতিয়া তোমাৰ লগত বা কোন যায় তোমাৰ লগত তোমাৰ লগত কোন বহিব তেনেকে কেইটা মানুহ যায়? কেইখন বাইক হয়?
উম, হয় বাৰু।
আমাৰ ছোৱালী খিনিৰ, ছোৱালী খিনিৰ, ছোৱালী খিনিতো বাইক নে। ল'ৰাখিনিৰ লগতেতো ছোৱালী খিনি বঢ়াব লাগিব।
হ'ব দে! তুমি মোৰ লগত বহিবা হ'ব।
হ'ব বাৰু।
অ'! তুমি মোৰ লগত বহি যাবা। বাকী খিনি মই মিলাই দিম বাৰু। মোৰ ফ্ৰেণ্ড বোৰ আছে ন'। কিছুমানে স্কুটি আছে, কিছুমানৰ বাইক।
সেই তাত স্কুটি নি একো লাভ নাই। স্কুটিত নুশুব তাত। উম, বহুত উম!
তেওঁ লৈ যাব পাৰি যোৱাবাৰ স্কুটিও গৈছে। আমাৰ তিনিখন স্কুটি গৈছে দুখন বাইক গৈছে।
উম, জানো এতিয়া কি বা হয়।
দহটামান পালি গৈছিলোঁ। হোম এটা লৈছিলোঁ হোমষ্টেত থাকে যে কিছু খোৱা বোৱা নিজৰ খৰচ। আকৌ, তাত তেওঁ পুৰা ৰাতি ৰাতিলৈকে অ'ত পালি কৰিছোঁ। মানে, তাতে ধৰা কমল কমলা গছ থাকেই। এ, আমি গোটেই কমলা ছিঙি ছিঙি কমলা খালোঁ।
উম, মই চেৰগাঁওলৈকে লাষ্ট গৈছোঁ। তাৰ পিছৰ পৰা যোৱা নাই।
হা! চেৰগাঁও ধুনীয়া জেগা ন'!
বহুত ধুনীয়া লাগে আৰু তাত মই তোমাৰ হিমালয়ানত গৈছোঁ। গৈছিলো।
অ'! অ'!
কি মজা লাগে। পাৰিলে ফ্লেট ল'ব ট্ৰাই কৰিবা হা। তুমি? বাকী খিনি নাজানোঁ। যোনে
কি ল'বলে?
মানে এনেকোৱা হিমালয় আছিল মানে তেনেকোৱা
অ হিমালয়ান ট্ৰেভেল
উম এ নকও মই এতিয়া তুমি হিমালিয়ান উ মানে তা সেইখনে ল'বা বুলি এতিয়া ৰয়েল খনো ল'ব পাৰা বুলেটো ল'ব পাৰ যে তোমাৰ মনত তেনেকোৱা এলেকাত
হয় বাৰু এই কম চিচিৰ বাইক বোলে তাতে ওপৰলৈ উঠিবলৈ প্ৰব্লেম হয়
অ এতিয়া তুমি এই যে যে পালচাৰ এখনকে লোৱা তাত তুমি পতককে নোৱাৰিবা তো
সেইটোৱে নোৱাৰে এ এন এছ গুচি যায় জানা এন এছখন ভাল আছে
উম
এন এছ ভাল আছে আকৌ হানটাৰ খনতো ভালে আছে জানাই
উম এই মই বেছি চিনি নাপাওঁ দেই বাইকৰ নাপাওঁ মই এই এইখিনিয়ে পাওঁ এইকেইখনত উঠি ভাল পাওঁ যে
তোমাৰ কিমান মান যাব তোমাৰ কিমান ফ্ৰেণ্ড যাব
মোৰ তুমি ধৰা পাঁচজনী মান ছোৱালী
পাঁচজনীমান ছোৱালী লৰা নাযায়
লৰাৰ লগততো তেনেকে মোৰ একো কথা পতা হোৱাই নাই মই নাজানো লৰাৰ কথাই না আমাৰ যিহে উৎপত্তীয়া সেইখিনি
উম তেন্তে তাতে গৈ কিনে বেয়া বস্তুয়ে খাব
উম এতিয়া তোমাৰো লগৰ খিনি ভালকে তুমিও তোমাৰ লগৰ ভাল ল'ৰা খিনি মানে ভালকৈ চাই চিতি ল'বা যাতে এনেকোৱা বেয়া বস্তু খোৱা নহয়
নাই নাই মোৰ লগৰ ভাল আছে মোৰ লগৰ ভাল আছে একো নাখাই সেতি বেয়া বস্তু আৰু মানে আমি নাখাওঁৱেই বেয়া বস্তু
আচ্ছা
সেইটো চিন্তা সেইটোয়ে সেইটো চিন্তা কৰিবলৈ নাই বাৰু আমি আনকি
ৱাও ভাল কথা উম
পাৰি বাৰু জেগাবোৰ বৰ ধুনীয়া একদম মই এ চেলাপাছ ন অ চেলাপাচ নহয় চেৰগাঁও
মই চেৰগাঁৱলৈকে গৈছো লাষ্ট অ চেৰগাঁৱলৈকে লাষ্ট গৈছো
আৰু বেলেগ জেগা ভাবা নাই ক'তো
অহ আ
মই মেঘালয় যোৱা কথাও ভাবি আছিলো
অঁ অঁ অঁ
ছেভন চ
অঁ অ অঁ
কেনে
অ এই নাই মানে তোমাৰ সেইফালে অলপ হেৰিতটো বাজেটটো অলপ বেছি হে হৈ যায় ন সেইবিলাকৰখিনি সেইটো কাৰণে
অ তাতে খোৱা বোৱাটো মানে
অ অ
তালে খোৱা বোৱা বাজেটো বহুত কৰিব লাগে মানে তোমাৰ টুৰিষ্ট প্লেচ ন
অ সেইটো সেইটোৱে কথা আৰু
সেই টুষ্ট প্লেচৰ কাৰণে মানে তাতে খোৱা বোৱাাতটো দাম বাঢ়ি যায় তোমাৰ মেগীটোৱে ধৰা এশ দুশ লৈ ল'ব সেইটো কাৰণে তাতে ধৰা অলপ বাজেটটো বেছি হৈ যাব লাগিব পোন্ধৰ হাজাৰ মান লৈয়ে যাব লাগিব তা থাকো বুলি ক'লে
উম এতিয়া তুমি এতিয়া কত বা কেতিয়া কি কেনেকে মিলোৱা মিলা বাৰ বাকীখিনি বাকী তোমাৰ লগৰ খিনি আৰু পোৱালি খিনি মিলাবা পইচা খিনিও মিলাবা বা জেগা এতিয়া কিমান লাজ
পইচা হৈ যাব বাৰু এনেই খালি লগৰ খিনি মিলাব লাগি বাৰু লগৰ তোমাৰ বেছি নালাগে বেছি পোৱালে নিলেও বেয়া লাগব তোমাৰ পাঁচটা যাব যেনিবা মোৰ পাঁচটা ছটা মান নিলেই হ'ল
উম অ ছোৱালী যিহেতু পাঁচজনী যাব তেনে সেইটো হিচাপতে তেনেকে মিলাই ললে হ'ল
লৰা ছটা নিম কাৰণ এখন স্কুটি খালি যাব লাগিব এতিয়া ধৰা কোনোবাটা পোৱালি ভাগৰি গ'ল সেই ভাগৰি যোৱাাতো ধৰা তাৰ লগত বহি গ'লেই হ'ল
অ এখন স্কুল ওম পাৰি বাৰু
উম সেনেকে কৰি দিলো হ'ল তেলটো আৰু স্প্লিট কৰিব লাগিব তেল ধৰা তুমিও মিলাব লাগিব সিও মিলাব লাগিব সেনাই কৰিব লাগিব
উম হ'ব তুমি আমাৰ বাইকখনত যেনিবা তুমিয় মই এনেকে মিলাই ললো
হা?
বাকীবোৰ বাকী মিলাব লাগিব আৰু।
একেই বাৰু ছেম এইজৰ ইমান তেনেকে ডাঙৰ নহয় আহ অ অ কৰি অ তাৰ পিছতচোন
হেল্ল'।
অ কোৱা।
হব দিয়া দেৰি কে কৰিম ন?
অঁ হ'ব দিয়া।
অকে মই তোমাক পিছত কল কৰি আছো ৰবা।
অঁ পিতাই তই কিয় তেনেকৈ ইমান অসভ্য চব চেচ কৰিলে ই ভাই।